ভালনে?
ভালে দিয়া আছো তুমি?
আছোঁ দিয়া।
অ', কতো যোৱা নাই?
নাই নাই যামহে।
অ'।
কিবা কিবি কাম অলপ আছে, অ', কিবা কিবি কাম অলপ আছে সেইবিলাক কাম কৰি শেষ কৰি যাম অ' পিছত।
কি কাম?
মানে মই এ, কম্পিউটাৰ শিকি আছোঁ যে।
হয়।
কম্পিউটাৰ শিকি আছোঁ, কম্পিউটাৰ মানে সেই পৰীক্ষা এটা দিবলগীয়া হৈ আছে, পৰীক্ষাটো দি লওঁ।
হয়।
তাৰপিছত আজৰি হৈ যাম আৰু।
কম্পিউটাৰ তোমাৰ হেৰি, কেইবছৰীয়া? তুমি কেইবছৰীয়া লৈছা? এইবছৰীয়া ন', এয়া তোমাৰ এনে এ কোৱা ফিচ চিচ মানে কেনেকুৱানো, মানে ময়ো মানে লাগিছিলে মোকো।
অ', হেৰি তুমি এতিয়া কেইবছীয়া ল'ম বুলি ভাবিছা?
মই ভাবিছোঁ তোমাৰ নহয় মই ভাবিছোঁ তোমাৰ প্ৰথম প্ৰথম, তোমাৰ ছমহীয়াটো আছেনে নাই?
আছে আছে, চব আছে।
ম অ' মই ভাবিছোঁ তোমাৰ ছমহীয়াটো লোৱাৰ পিছত মই পিছতকে আকৌ বঢ়াব পাৰি নে?
অ' বঢ়া পাৰি।
অ' মানে মই কাম এটা পাইছোঁ, ছমাহ শিকাৰ পিছত মই চাৰ্টিফিকেট দিব নে নিদিয়ে মোক?
দিব দিব লগতে দিব তোমাক, তুমি পৰীক্ষা কেইটামান দিব লগগীয়া হ'ব। লিখা পৰীক্ষাও দিব লাগিব আৰু তুমি কম্পিউটাৰত দিব লাগিব।
অ', অ'। ছমাহ কৰ্চ, ছমাহটোত তোমাৰ কি কি আছে মানে কেনেকুৱা কি কি আছেনো ছমাহ কৰ্চ কেইটা পৰীক্ষ দিব লাগিবনো?
ছমাহ কৰ্চটোত তোমাৰ চাৰিটা পৰীক্ষা দিব লাগিব।
কি কি শিকাই?
তোমাৰ প্ৰথমতে তুমিতো যদি ব্লে তোমাৰ ঘৰত যদি লেপটপ আছে
হয়।
এনেও বহুত স্পীড মানে এ বি চি ডিখন বা কিবা কিবি লিখিব পাৰিব পাৰিবা ন'।
হয় হয়।
ইলিছৰ কিছুমান শব্দ কিছুমান লিখিব পাৰিবা ন' বহুত স্পীড লিখিব পাৰিবা।
হয় হয়।
তে তুমি তোমাৰ হাতৰ লগত কথা তাৰপিছত কিবা হেৰি বনাব দিব মাক এ, টেবুল বনাব দিব দেই, এইবিলাক কিবা এইবিলাক মাৰ্কশ্বিট যে বনাই যে
হয়।
উ, তোমাৰ, তোমাৰ নামটো যেনিবা কিবা এটা ধৰি লোৱা তাৰপিছত ইফালে কিবা এটা লিখিব লাগে, সেনেকে কিবা কিবি মানে ৰং চং দিয়া সেইবিলাক কৰিব দিব দেই।
অ', অ', হয় হয়।
অ' তুমি মানে সেইবিলাক কোনোবাহ ঘপকে এটা বনাবলগীয়া হ'লে বনাই দিব পাৰিবা তুমি কাৰোবাক তেনেকুৱা। তাৰপিছতে, হেল্ল'।
অ' শুনি আছোঁ কোৱা।
অ' তাৰপিছত তোমাৰ সেইটো পৰীক্ষা হ'ল মানে আখৰখিনি লিখিব দিব তাৰপিছত সেনেকুৱা কিবা কিবি কৰিব দিব, ৰং চং দিব দিব পাছত তুমি সেইখিনি হোৱাৰ পিছত সেইটো পৰীক্ষা দিব লাগিব।
হয় হয় হয়।
পিছত দিব লাগিব তুমি পাৱাৰ পইণ্ট বুলি এটা আছে যে
হয় হয়
অ পাৱৰ পইণ্টৰ এক পৰীক্ষা দিব লাগিব
এনে তোমাৰ ছমহীয়াটোত তোমাৰ এয়া তেলি নিশিকাই নেকি তেলিটো নিশিকাই ন মোক মানে তোমাৰ তেলিটো লাগিছিলে তেলি সেইটো কাৰণে এতিয়া কি কৰিব লাগিব
তোমাক তেলিটো লাগিছে যদি তুমি সো মানে অকল তেলিটো শিকিব পাৰা অ তুমি বোলে মোক অকল তেলিটোহে লাগে মোৰ এইবিলাক ছমহীয়া বছেৰেকীয়া এইবিলাক একো নালাগে তেলীটোহে লাগে তেতিয়া সেইটো তেলিটো শিকিব পাৰিবা
নহয় চাৰ্টিফিকেট চাৰ্টিফিকেট খন আকৌ কামত আহে নাহে বা
কিয় আহি নাহি আহিবতো তাৰ মানে বাকী খিনি লাগে আৰু নো তোমাক দিয়াচোন
অ নাই মই মানে তোমাৰ এইয়া হেৰি এটা পাইছিলো বেংকত কাম এটা পাইছো তেলীটো লাগে
অ অ
সেইোৱে মই তেলিটো শিকি হলে তেতিয়া মানে অকন মই মানে তাত মানে জোৰা যোগ দিব পাৰিম আৰু
অ কিন্তু তুমি তাত বেংকৰ এনেকুৱা নিচিনা লাগে যদি তুমি অকমান তুমি এবছৰীয়াটো শিকিবই লাগিব এবছৰীয়া মানে তুমি সেই ছমহীয়াটো শিকাৰ পিছত ছমহীয়াটো শিকাৰ পিছত তুমি তেলিটো লগাই লৈ ল'বা ভালকে
অ ঠিক আছে তেনেকাই কৰিম ন
অ তোমাক এতিয়া পাঁচটা নে ছটা ছটা পৰীক্ষা হ'ব চাগে
ছটা হ'ব ন
অ ছটা পৰীক্ষাত তুমি পোন্ধৰ পোন্ধৰশকে দিব লাগিব পোন্ধৰ
তোমাৰ মাততো শুনা নাই
তোমাৰ মাততো শুনা নাই অ শুনিছো ছটা পৰীক্ষাত তোমাৰ পোন্ধৰশকে মানে তোমাৰ এটা পৰীক্ষাত পোন্ধৰশকে নে নে ছয়টা মানে গোটেই ছটা মিলাই পেলাই পোন্ধৰশ
নাই এটা পৰীক্ষাত পোন্ধৰশকে আগতে কম আছিলে আজিকালি মানে বহুত ল'ৰা ছোৱালী হ'ল যে বঢ়াই দিলে বহুত
হয় তোমালোকে কমতে পালা চাগে
নাই নাই মই চমহীয়ালৈকে কমতে পালো তাৰপিছত চোন বহুত বহাই দিলে বেছিয়ে বহাই দিলে
অ
মই মানে পিছতহে লৈছো পৰ হেৰিটো তেলি লৈছো তাৰপিছত আৰু এইবিলাক কিবা কিবি লৈছিলো মই এনেকে লওঁতে তেতিয়া সেই বহাই দিলেচোন বাইদেউহঁতে কৈছে তই যদি তেতিয়াই লৈ থলি হয় এবছৰীয়াটো
হয়
তই তেতিয়া আগৰ আগৰ মানে মাচুলৰ মতে দিব লগীয়া হল হয় এনেকে কৈছে
অ আচ্ছা তোমাৰ মানে হেৰি হ'ল মোৰ কথা এটা আছিলে এতিয়া তেলিটো তোমাৰ তেলিটো মই শিকাৰ পিছত যে মই ছমাহ যে শিকিম
অহ
ছমাহৰ চাটিফিকেট খন যেতিয়া পাম তেতিয়া তেলিটো মই আকৌ যে শিকিম বেলেগেকে তেতিয়া কি হ'ব মানে চাৰ্টিফিকেট খন আকৌ মোৰ ছমাহখনত মোৰ টেলিটো নাথাকিব তেতিয়া।
তুমি এতিয়া চোৱা তোমাৰ তোমাক বোলে বেছি দিন মানে লাগতিয়াল হৈ আছে তেলিটো ন। তুমি বাইদেউহত কোৱা বোলে মোৰো তোমাৰ এটা ঘৰত লেপটপ আছেই চাগে ন আজি
আছে, আছে।
ঘৰত থাকেই বাৰু তাৰপৰ তুমিতো কাম বন কৰিয়ে থাকা তুমি চিনেমা চোৱা। কিবা এটা লিখিব লগীয়া হলেও লিখা হয়।
হয়, হয়।
তুমি বোলে প্ৰিণ্ট এটা কৰিবলগীয়া আছে সেই প্ৰিণ্টতো তুমি হাতৰে লিখা।
হয়।
চটিফিকেট খনে নাই ন অহ তুমি এতিয়া এটা কাম কৰিব পাৰিবা বোলে মোৰ বাইদেউ মোক ঘৰতে
তোমাৰ সেই হয়। হয়। হয়, মাতটো শুনা নাই, মাতটো শুনা নাই।
হেল্ল'।
মাততো শুনা নাই অহ শুনিছোঁ। কওকচোন অ', কওক তোমাৰ মানে হেৰি আহ টেলিটো যে মই যায় শিকিম পিছত সেইটো নে চাৰ্টিফিকেট খন যেতিয়া আকৌ যেতিয়া দিব তেতিয়া টেলিটো থাকি যাব ন টেলি শব্দতো মানে টেলি শিকিছোঁ যে এইটোতো থাকিব।
অহ তোমাক মানে প্ৰথমে তুমি তেলি শিকাত তুমি তেলিটো চাৰ্টিফিকেটখন লৈ লোৱা। তেলিটো শিকি পৰীক্ষা চৰীক্ষা দি চাৰটিফিকেটখন লৈ লোৱা।
হয়।
তাৰপিছত তুমি কোৱা বোলে তেলিটোৰ মানে চাৰিটা পৰীক্ষা হ'ব দেই
হয়, হয়, হয়।
অ', তাৰপিছত তুমি মানে ক'বা বাইদেউ মোক মানে এবছৰীয়া চাৰ্টিফিকেট খন লাগে। এতিয়া তুমি চমহীয়াতটো লৈ ল'বা আৰু তেললেটো লৈ ল'তোমাৰ এবছৰীয়া ওলাই যাব মানে এনেকে। সেনেকুৱা হয় তাতে তুমি এতিয়া তুমি তেতিয়া দুখন চাৰ্টিফিকেট পাবা এখন তুমি জমা দিব লাগিব।
অহ, অহ।
তুমি চমহীয়াখন জমাই দি পেলে এবছৰীয়াখন লৈ ল'ব লাগিব মানে সেনেকুৱা নিচিনা।
অহ, তো ভালেই তেনেহলে ন।
অহ ইয়াত ভাল মানে বেলেগতকে ইয়াত ভাল আৰু ঘনাই, ঘনাই পৰীক্ষা দিব লাগে ন লগতে শেষ হয় কৰ্চটো মানে। কিন্তু বেলেগ বিলাকতত মই দেখিছোঁ শেষে নহয়।
অ', ঠিক আছে এটা কাম কৰিম মানে মই তোমাৰ এ এইটো এক্সাম তোমাৰ কি, কি লাগে তুমি মোক জনাই দিবা মই তুমি এটা কাম কৰিবাচোন তোমাৰ বা বাইদেউ ক'বাচোন অকমান মানে মোৰ লগত মানে অকমান মই গোটেই খিনি মানে সুধিম আৰু।
তুমি যাব লাগিব কিন্তু দেই তুমি যাব লাগিব মানে কবলৈ নিজেও যাব লাগিব।
হ'ব মইাতো এনেও যাবই লাগিবই, কাৰণে অ'। অ', তুমি বেছি দিন নকৰিবা মানে হয়, হয়, আজি যদি পাৰে আজিয়ে কৈ থৈ দিবা মানে মোৰ এয়া মই যদি পাৰো অহাকালি মানে মানে যোৱাৰ চেষ্টা কৰিম, মোৰ মানে বহুত মানে অকমান প্ৰব্লেম চলি আছে যে।
অ'।
অ', আজি আজি নোৱাৰিম এনে কেতিয়া কেতিয়া খোলা থাকে তোমাৰ?
তুমি গোটেই দেওবাৰ বা সোমবাৰ দেওবাৰে হে বন্ধ থাকে বাকী খোলাই থাকে চবতে।
দেওবাৰে বন্ধ ন' আৰু সময় সীমাটো?
সময় কিমান মানে তুমি ৰাতিপুৱা এতিয়া এতিয়া দিনটো দীঘল যে।
হয়।
ৰাতিপুৱা আঠটা বাজিৰ পৰা তাৰপিছত
হয়, হয়।
সন্ধিয়া
হয়।
কিন্তু তুমি এতিয়া কোনখিনি সময়ত কৰিব পাৰা কৰিবা, আবেলিয়ে কৰা নে ৰাতিপুৱাই কৰা।
হয়, মই তোমাৰ
টো মিলাই লবা তুমি কোনখিনি সময়ত সময় পোৱা সেইটো মিলাই ল'বা। মিলাই পেলাই বাইদউৰ লগত আলোচনা কৰিবা অ'।
মই কৰিলে তোমাৰ হেৰিটামান বজাতহে কৰিম চাগে দেই।
কেটামান বজাত?
সন্ধিয়া তোমাৰ তিনটা মান বজাত গ'লে হ'ব?
অ', তুমি তিনিটা বজাত যোৱা চাৰটা বজাত যোৱা
মানে তোমাৰ এতিয়া এতিয়া ন' ৰাতিপুৱা মানে বহুত কাম থাকে ন' এতিয়া গৰু-চৰু মানে চাব লাগে। তাতে মোৰ মানে বিদয়ালয় যাব লাগে আকৌ।
অহ।
কিবা কিনি ধেৰ কাম থাকে ৰাতিপুৱা পৰা সময়ত মানে এইখিনি সময়ত মিলাবলৈ অকমান অসুবিধা হৈ যায়। গতিকে মই গ'লে চাগে মই তিনিটামান বজাত কৰিম কোনো অসুবিধা নাই ন'?
এ নাই তোমাৰো ঘৰটো ওচৰতে দিয়াচোন লগতে ঘৰ। অ', তুমিতো শুই উঠি মানে তুমি যদি কোৱা বোলে মই এঘণ্টা কৰো ন'! বোলে মই দুঘন্টা কৰোঁ, তুমি তিনিটা বাজি যোৱা পাঁচটা বাজিলৈকে যোৱা তুমি এসপ্তাহতে মানে প অ', মানে হেৰিটো শেষ কৰি লাগিব পাৰিবা ন'!
অ', তুমি যিমান সময়ত কৰা মানে তোমাৰ কথা নেকি?
তুমি তোমাক তোমাৰ ওপৰত কথা তুমি কিমান দিনৰ ভিতৰত চাৰ্টিফিকেট খন উলিয়াব বিচাৰা। অ', মোৰ নিজৰ কথা মানে বাৰু।
নাই মোক মোক হয়, অ', মোক কিন্তু সোনকালেই লাগে ন'।
অ', তুমি তুমি যদি বোলে ভাবা সোনকালে চাই লাগে এখন মই সোনকালে সোনকালে কৰি শেষ কৰি পেলাম, মোক সময়টো বেছি লাগে বদেউহঁতক কৈ দিবা বাইদেউহঁতক কৈ দিবা হৈ যাব।
হয়, হয়।
এ তুমি কেতিয়া কৰা মই আজি ক'ম বাৰু মই কৈ অহা পিছত কালিলৈ তুমি ওলাবা নহয় মোৰ লগত।
এ তুমি হেৰি কৰিবা হ'ব মই চিনি পাওঁ নহয় এখন, উ, মই দেখি থাকো এয়া আহ হয় নেকি?
অ', মানে এনেকে কোনোবা যদি মানে ছাত্ৰ-ছাত্ৰীয়ে যদি
হয়।
তুমি ওলাবা সেইকাৰণে কৈছো, তুমি যত এতিয়া পোন্ধৰ তুমি য'ত পোন্ধৰশ পাবা, তোমাক এতিয়া বাৰশ কৰি
হয় নেকি, পাৰি নেকি?